হেল্ল' আহ শুনিছা নাই। শুনিছে নাই আকৌ বাহিৰ নেটৱৰ্ক পোৱা নাই।
আহ কি কৰি আছা।
এ এনে বহি আছো।
অহ
বহি আছো শুনা নাই নি মই শুনিছো
মই শুনিছো এতিয়া
খাল অ অ ভাত খালা নাই।
এ ৰাতিপুৱা খালো দুপৰীয়া না খোৱা তোমালোকে খালা নে কি।
ৰাতিপুৱা খালো দুপৰীয়া নাইখোৱা দুপৰীয়া নাখাৱেই নহয় পথাৰলৈ গৈছিলো মাত বোকা ৰুবলে। এ বাৰ তাবজাত আহিছো আজি এডৰা দিছিলে। এডৰা এডৰা
সৰু ডাঙৰ না সৰু
এ এ ইমান ডাঙৰ নহয় কালিয়ে দিয়া দুআশী ৰুলো অ তিনি আশি ৰুলো আজি এ আশী ৰু আহিলো তাৰপৰা এই আমাৰ ওচৰত বতাহত ঘৰ দিছিলে তাত ৰুই পেলাই মোৰ ঘৰত ৰৈ পেলাই আহিলে বাৰটা বজাত ধু আহিছো গৰমো যি
অ অ
তোমালোকৰ ৰুইছে নাই।
হেই আমাৰ ইফালে পানীয়ে নাই।
অ বাকী ভালেই নহয়।
ভাল ভাল তোমালোকৰ ভাল
ভালেই ঘৰলে নাহা নে কি
ঘৰলে খেতি বাতি উঠাইহে যাম যদি খেতি হয়
অ
আকৌ ট্ৰেইনো নাই নহয় চিলাপথাৰহে উঠিবগে লাগিব।
অ ট্ৰেইনো নাই ন সেয়া হেৰি ভাগিলে বুলি শুনিছো নহয় আমাৰ ছোৱালীও তাতে আছিলেগে নহয়।
অ ছোৱালী কি ইয়ালে আহ ছোৱালী কি ইয়ালে আহিছিলে।
তালৈ যোৱা নাই এই হেৰি এইটো এইটো কি আছিলে নামটো আৰ চি পথাৰত উঠিছিলে।
অহ অহ
বাবা সেই আকৌ এ চিলাপথাৰত আহিহে উঠিছেহি
এ সিহঁতৰ হলেও অকণ ওচৰেতটো আৰ চি পথাৰ চিলাপথাৰ হে
অহ থাকিলে তাত পাঁচ দিনৰ শনিবাৰে গৈছে নহয় বুধবাৰহে আহিছে। মা লগত গৈছিলে আমাৰ বাইদেউ হত ঘৰলে।
অ অ
থাকিলেহেঁতে বহুত দিন
অহ
মাও গৈছিলে নহয় ভন ভন বেমাৰ বুলি তাৰ মায়ে গাড়ীতে আহিলেগে চিমেণ্ট চাপৰ এ তোমালৰ তাৰ পৰা গাড়ী নাপায় বুলি
অ গাড়ী গাড়ীৰ দামটো বেছি নহয় জানো।
বেছি হলে গাড়ীতে আহিযায় উপায় নাই যে নহবা। সেইটো ন টন ট্ৰেইনে নাছিলে ছোৱালীৰ ঘৰত আছে মানে সি তোমালোকৰ ঘৰ ফালে গৈছে খেলিবলৈ এ হে অল খুই লৱাটোৰ লগত
স্কুল বন্ধ দিলে
বন্ধ দিলে এমাহ বন্ধ দিছেআ কৰিব কি নকৰিব আৰু এইকেইদিন মই পথাৰত গৈছো আৰু অৱস্থা আহ আহিল ঘৰ দুৱা অৱস্থা নাই
এ ঘৰ দৰা বাদ দিয়া না খেতিটো মেইন
উম গোটেই গেলা কৰি উঠিছে ঘৰ হ'লেও তেনেকে লেতেৰাকে থাকিবলৈ মন নাযা যে আহি আকৌ গোটেই চফা চুফ কৰি
কষ্ট হয় আকৌ
ভাত চাত খাই খোৱা আজৈ খুৱালে দুটা বাজিলে তাৰপিছত অকমান শুলো অকমান আগত উঠি আহিছোহে
অ অ দৰা ঘৰ আছে ন
নাই সি সেয় চাইনাবাৰৰ ওচৰতহে আছে
অ কত আছে বুলি কলা
চাইনা বৰ্ডাৰৰ ওচৰত
অ অ
এই অহা কথা আছে টেক্টৰখন দি দিলো নহয় আমি
এই কেলে
এ বেয়াই হৈ থাকে তাৰপিছত আকৌ হে এ কিমান বনাই বনাই কৰি থাকিম আৰু এতিয়া সেইখন ট্ৰেক্টৰৰ লগত হাল চাল বাবও নোৱাৰে
অহ
বা সেইটো কাৰণে দি থৈ আহিলো
অ' এতিয়া মানে আকৌ কোম্পানী গাড়ী চলায়।
কোম্পানী গাড়ী নহয় প্ৰাইভেট গাড়ী এখন চলাই আছে।
অহ অহ
এ এনেকে চলি আছো অ' ঐ কাইলৈ গুচি আহিবলৈ কৈছে। ন নেটৱৰ্ক চেটৱৰ্ক নাপাই ইমান দিগদাৰ এইবোৰ কি জেগাত গৈ সোমালেগে। আহিবলৈ গৈছো। তাকো সেই আগতে কাম কৰি থকা জেগাৰ পৰা ফোন কৰি আছে। কিবা পইচা দিবলৈ আছে তাকে ফোনে নাপায় নেটৱৰ্কে নাপায় যে দুদিন তিনিদিনৰ মূৰত এদিন কথা পাতিবলে পাওঁ তাছত তাকে কৈছো বোলো কাইলে গৈ
অ তেনেকোৱা জেগাত নেটৱৰ্ক নাইকিয়া জেগাত থাকি লাভ নাই অ কিবাএতা হলো
অ সেইকাৰণে সেই জ্বৰো হৈ আছিলে চিন্তাও লাগি আছে অ মই আহিবলৈ গৈছিলো কাইলে মানে আহিম বুলি
কি বাএটা হলেও গম নাপা পাই ন ফোন টো পাই থাকিলে যেনেকে হলেও গম পাই
আৰু মইনে অকলে অকলে উঠিও উঠোৱা আকৌ মাটি ৰু কালিও সেয়া আগবেলা মাটি ৰুইছোঁগৈ বতাহঁতৰ পাছবেলা কঠীয়া চাৰিআঁকি উঠাইছো উঠাই পেলাই ৰুইছো ফাল এফাল ৰুই পেলাই আকৌ সন্ধিয়া সময়ত আহিছো কাটিলে মানে মোৰ অৱস্থা বেয়া অ। আ আকৌ আজিও সেই তেনেকে, সিহতৰ তাত ৰুলো তাৰপৰা দৰাশি কঠীয়া খাবলৈ মানে জোখা থাকি আহিলে আকৌ কঠীয়া তুলি আনিলো হ'বগৈ বুলি ভাবিছিলো আকৌ এমুঠি মান কমিলে এ থাকক বোলো, পিছত আহি এমুঠি মানে হ'ব। উঠাই আনি থাপকে ৰুই পেলাম বুলি মই নৰু লৈ গুচি আহিলো আৰু ৰ'দো যি দিছে গৰমত থাকিবই নোৱাৰে।
এনেকে সদায় কমি কমি গৈ থাকিলে বেয়া লাগে, অকমান বাঢ়িলে ভাল লাগে।
অ', ভাবিলো মানে সেই সেৰেঙাকে ৰুইছো মই ভাবিছো দুৱাকী কঠীয়া আনিলে আৰামত বগে আৰু উম নহলে আৰু এমুঠি লাগিবই, তেতিয়াহে হ'বগে এ থাকক বোলো নৰুম বোলো। কৈ গুচিয়াই লব। এ নোৱাৰো ইমান ৰ'দত। ভাত ৰাতিপুৱা মা -মাছ আছিলে বেঙেনা ভৰাই আছিলে, তাৰ পিছত ভুল আলু ভাজিছিলো।
অ আৰু এতিয়া নহ ভুলৰ দিনত ভুল আৰু জি কালীন জিকা
উম।
মই সেই ৰাতি, মই ৰাতিপুৱা খোৱা এই মাছ আনিছিলে বেপাৰীয়ে, তাৰপিছত মাছ ফ্ৰাই কৰি দিয়া পানী দিয়া ভাত সেয়াই খালো।
অ', তোমালোকৰ এটা চব কিনিবহে লাগে, আমাৰ ইয়াত মাছে মাছ এভেইলেবল কিনিবলৈ দৰকাৰে নে
অ' আমাৰ মা আমাৰ মাছ কিনাহে, কিনিহে আনিছে সত্তৰ টকা এক পোৱা মাছৰ।
উম আমাৰ বুঢ়ীয়ে কালি এক চালনী মাছ ধৰি শুকুৱাই থৈছে, ম পৰা ধৰা তেনেকে নাই এ উম। এ এক চালনী মাছ ধেমালি নহয়, চব শুকতি বনাব ৰ।
অ' পাচত নিয়ে পাছত যেতিয়া ওলাব তেতিয়া খাই থাকিব পাৰিব। নাইকিয়া হবা মাছটো।
দিমা তুমি হেৰি কৰিব পাৰিবা নহয়, তাই শুকতি অকণমান লৈ পিটিকা কৰি পেলাই আৰামত ভাত পথাৰলৈ ভাতো লৈ যাব পাই পঠাতে খাবও পাৰে।
অ। তুমি বনোৱা নাই নেকি?
মই মাছ অকমান শুকুৱাই থৈ যে বনোৱাই নাই বনাম হে। এ এইকেইদিন সময়ে পোৱা নাই ন খুন্দিবলৈ খুন্দিব লাগিব আকৌ ঢেকীৰ ওচৰলে। ঢে
অ অ গোন্ধাই নহয়।
এ ভালকে শুকোৱালে মানে নুগুন্ধাই।
কোৱাওতেনে গোন্ধাই নহয় প্ৰথম যেতিয়া শুকুৱাই?
অ' প্ৰথম শুকাওতেনে গোন্ধাইতো আকৌ ক'ত নুগোন্ধাকে থাকিব নো। বৰ বেয়া গোন্ধাই, মানে কিছুমানে সহ্য কৰিব নোৱাৰে। নোখোৱাবিলাকে আমি পাওঁ‌ এতিয়া অভ্যাস হৈ গ'ল এ একচুৱেলি হেৰি শুকান মাছতটোহে গুন্ধাই। শু কটিটো তোমাৰ খুন কচুৰ লগত খুন্দি দিয়াৰ লগে লগে নুগোন্ধাই। শুকান মাছো যদি ৰ'দত দি দিয়া হয় ন, তেতিয়া মানে অলপ চেন মাৰি ইমান যি হ'লে তুমি এ কেঁচা বস্তু এটা যদি থৈ পেলাই হেৰি কৰি দিয়া অকমান চেন মাৰিবই আৰু সেইটো, সেইটোনে অ' সুগতিটো নবনাই ডাইৰেক্ট তোমাৰ কচুৰ লগত খুন্দি দিয়া হয় যে
অহ।
সেই শুকতিটো নোগোন্ধাই আৰু সেই বনালে গোন্ধাই ব বেয়া গোন্ধাই বনালে।
অহ।
আমি কেঁচাকেই খাও হেৰি কই পেলাই অকমান গৰম কৰি পেলাই।
হুঁ হুঁ।
কিছুমানে আকৌ খাব নোৱাৰে তেনেকে।
আমি এতিয়া নোৱাৰো কাৰণ আমাৰ সেয়াত মাছতো নুশুকুৱাই ন। এইলাক গোন্ধ চোন্ধ লৈ থাকি অশান্তি পাওঁ আক।
উম আমাৰ এতিয়া ময়ো প্ৰথমতে তেনেকুৱা হৈছিলে। তাপা এতিয়া হেই কই কই অভ্যাস হৈ গল যে। খাবও পাও কইবও পাও অইয়া নবছৰ হ'ল দিয়াচোন কেলেনো হেই নকৈ।
কেলেনো নোৱাইম আও অভ্যাসৰ লগতে কথা।
আগত একো মাটি ৰুবও নাজানে এটিয়ানো মাটি ৰুব নাজনাকে আছেনে।
অ লোএতিয়া নিজৰ মাটি ৰুইও হেঁপাহ নপেলা লোকৰ মাটিও ৰোৱা।
তি কম দুবিঘা হে।
এ ইমান দেহা মাই আজিকালি কাম কৰি লাভ নাই অ।
এ ইও নাথাকে যে ই নথাকাৰ কাৰণে ল-। বলে মানে এ মইও কলো ইমান কষ্ট মষ্ট নকৰো অও অকলে অকলে। মই নোৱাৰো আৰু আজিকালি মানুহ পাবলৈ নাই ইটোক খাতি কৰিব লাগে সিটোক খাতি কৰিব লাগে। এ নকৰাই ভাল বোলো।
আও আজিকালি মানুহক খাতি কৰিলে বেয়া পায়।
উম যিমান পইচা দিলে আজিকালি মানুহ পাবলৈ নাই জানানে।
অঁ পাৰিলে নিজে কৰিব লাগে নোৱাৰিলে নাই আৰু।
উম নোৱাৰিলে নাই আও।
নিজে খাব জোখাই অকমান কৰিব লাগে।
উম মই সেকাণে দুবিঘাই কৈছো আ দুবিঘাই হ'ব ইমান দকা নাই। আমাৰ নিজখিনি নাই আকৌ নিজ খিনি বন্ধক দি দিলে অহা বছলে খুলিম অহা বছৰলে খুলিলে মেনে বেলেগৰ দ-। কায়ে নাই নিজৰ খিনিয়ে হ'ব আও। পাৰিলে ক'বাত এবিঘা দুবিঘা বন্ধক ল'ম।
অঁ বন্ধক লোৱাতে লাভ আছে। পইচাটো থাকে আকৌ সেই মাটিকন পা কিবা এটা পাইও থাকে।
উম। সেই তেনেকাই কৰিব লাগে।
এঅহ মাটি চব হাল বালানে?
চব হাল বালো এচা এছা তাৰ পিছত আৰু দুডৰা তিনডৰা মান বাই থৈছো মানে ভোকা দিব- পাগে পানীটো অকমান কমি আছে বৰষুণ এজাক যদি ভালকে দি দিয়ে। তেতিয়া সেইখিনি মানে একেবাৰে বোকা হৈ পেলাই আদায়ে হব আও তাপা সেইফালে দুডৱা তিনদৱা থাকিব। কিব সেইখিনি বৰষুন অহালে- মানে বওষুণ আহিলে গোটেই খিনিয়ে আদাই হ'ব এসপ্তা এসপ্তাহ লাগিব আৰু ৰুবলে।
অঁহ ৰুবলে। ৰুবলে বেছি দিন নালাগে নহয় কঠীয়া খিনি আগতিয়াক-। কে যদি তুলি যদি জমা কৰি ল'ব পাৰি।
অ মানুহ মানুহ লগালে এদিনতে হব।
অঁ। আমা ঘ হাল বালেনে নাই জানো মই তাকে সুধিব পৱা নাই।
অ এ আজি আগফালে খিনি বালে।
অ পাছফালে বালেনে নাই জানো।
লেও পালে নেকি হেৰি দুলুখুইহেতক অ তোমালোক খুুৰীহঁত হেইবাই দিব বুলি কৈছে নহয় এ-। বৃহস্পতিবাৰে দিব বুলি হৈছে।
অঁ।
উম ৰুবলে যাব লাগিব চাগে বোলো মানুহ নাথাকিলে ক'ব ৰুই থৈ আহিমগে। মোৰো মানুহ লাগে এতিয়া।
অঁ বদলিহে ইঘৰ সিঘৰ ঘোৰা সিঘৰ সিঘৰ ঘোৰা।
ব বদলে।
আজিকালি বদলি পাবলৈও টান ঔ।
এ নোৰোৱে বকে এই মানুহ বিলাকে আজি কালি। কষ্ট কৰিব নোৱাৰা হ'ল, ৰ'দ যেনেকুৱা।
যিডাল ৰ'দ দিছে নোৱাই।
মই এতিয়া তোমাৰ। টোপলাই টোপালাই কঠীয়াা উঠাব পাওঁ মই নোৱা হৈ গ'লো মই এই কালি তোমাৰ চাৰিআশি কঠীয়া উঠাওঁতেনে। পেট চেট বিষাই মোৰ ৰক্ষা নাই ৰাতিলে। মৰিমে নে যিমেনে আৰু গৰম সোমাই গ'ল আজিতকে কালি বহুত গৰম। আজিতো অকমান কমেই গৰম, কালি কেনেকুৱা গৰম বাপৰে মানুহ থাকিবই নোৱায়ে।
অ অ এ হ'ব দিয়া অকমান গাঁৱলৈ ওলাই আহিছো।
অ অ ঠিক আছে দিয়া তেতিয়া।
অ অ মই তোমাক পাছত ফোন কৰিম। অ অ হ'ব।